হেল্ল'।
খবৰ।
অ', খবৰ ভাল দেই, কিন্তু আজ আজি, বতৰো মানে, গৰমটো বহুত পৰিছে, ত' মাটিতে পৰি আছো, ফেনৰ তলত।
অ', অ', বহুত দিন হ'ল, খবৰ-খাতি লোৱা নাই।
হয়, হয়, খবৰ-খাতি লোৱা নাই মানে, আজিকালি সময়ে নোপাওঁ, ইফালে কাম, সিফালে কাম। কাম বহুত লগাই লৈছিলো, ধৰ ৰাতিপুৱাই এফালে কাম লগাই লৈছো, গধূলি এফালে কাম লগাই লৈছো, ত' নিজৰ কাৰণে, সময় খুবেই কম হৈ পৰিছে।
উম, উম।
বাকী, তোমাৰ কোৱা, এতিয়া ক'তহে?
মই, এইফালে, তিনচুকীয়া ফালে আহিলো।
অ', তিনিচুকীয়াত আছা, অ'।
কত, ডিউটিত নে ঘৰতে আছা? না,
এতিয়া টো ৰুমতে আছো। মানে, পিছবেলা আছে। প্ৰায় পাঁচটা বজাৰ পৰা হ'ব ডিউটি।
উম।
এতিয়া ৰুমতে আৰাম কৰি আছোঁ। ৰাতিপুৱা ভাত চাত খাই, কাপোৰ কানি ধুই মেলি, ত' আজি হৈ আছো আৰু। গৰমতটোও পৰিছে বহুত জোৰকে।
অ, ভালে। বাকী ঘৰ ফালে গৈছিলা?
ঘৰ ফালে, যোৱা কেতিয়া, যোৱা দেওবাৰে গৈ শনিবাৰে গৈছিলো। শনিবাৰে।
অ।
অ, শনিবাৰে গলো। তাৰ পৰা ৰাতি থাকিলো। আগদিনা আহিলো। থাকিম বুলি ভাবিছিলো কিন্তু মানে কি হয়। অ, দেওবাৰে মানে কোম্পানীত ছুটি লব নিদিয়ে নৰ্মেলিটো। মানে, দেওবাৰে মানে আমাৰ চেলটো অলপ বেছি হয়। চ' চুটিটো পতককে নিদিয়ে। মানে ল'ব পাৰি লয়ও গলে মানে বিশেষ বোলে অলপ ডাঙৰ প্ৰব্লেম বা অসুবিধা হৈছে তেতিয়া ল'ব পৰা যায়। কিন্তু এনেকে নৰ্মেলি মানে, দেও শনিবাৰ দেওবাৰে ছুটি লম বুলি ক'লে অল অসুবিধাতটো হয় আৰু।
অ।
অ, কি তুমি আহ এতিয়া কি কৰিছা?
এনে বহি আছো। আৰু বাঁহৰ তলত গৰমটো বহুত নহয়। ভিতৰত সোমাই থাকিব নোৱাৰি।
হয়- হয়।
হম।
বাকী এতিয়া কৰ্মক্ষেত্ৰত কিবা কৰিছা নে -নে বাৰু?
নাই- নাই অ, একেবাৰে বেকাৰ হৈ আছো।
অ, বুজা বুলি নহয় আৰু। বা লাগে ন। ল'ৰা কেইটামান গাওঁত লাগে যে, গাঁৱত আমাৰ ডাঙৰ এখন বিয়া পাতিবৰ কাৰণে কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান মানে আমাৰতো হৈয়ে থাকেই। তেনেকে সৰু সুৰা ডাঙৰকে। এনেকে আৰম্ভ কৰি, বিহুৰ পৰা আৰম্ভ কৰি, অ, মানে ডিচেম্বৰলৈকেটো চলিয়ে থাকে সৰু সুৰা প্ৰগ্ৰেম। ত, ' বেকাৰ বুলি নহয় সেই বেকাৰ ল'ৰা কেইটা কিন্তু গাঁৱত বহুত প্ৰয়োজন আছে মানে। এখন শান্তি বিয়া যদি গাঁৱত হয়, সেই বক্ত তাৰ লৰা কেইটা এটা নহ'লে মানে বহুত অসুবিধাত মানে সন্মুখীন হৈ যাব মানে।
অ।
প্ৰয়োজন মানে, তেতিয়া অনুভৱ হয় যেতিয়া মানে সেই তাৰ মানে কি বুলি কয় এতিয়া। আহ, ব্যৱহাৰটো লাগিব মানে। যিটো সময়ত যিটো এতিয়া আমি ধৰ, ঘৰৰ পৰা বাহিৰত থাকো। গাঁৱৰ পৰা বাহিৰত থাকো। অ, ঘৰৰ ওচৰতে বিয়াখন হলেও মানে দুটা কাম কৰি দিবলৈও আমি যাবলৈ অসুবিধা হয়। উম, চ' মানে সেই কাৰ বুলি নহয়। সেই গাঁৱত থকা ল'ৰা কেইটাই মানে বহুত প্ৰয়োজন দিয়ে তেতিয়া। গাঁৱৰ সিহঁতি তেনেকে সেই, ঘূৰি ফুৰে ন। ধৰি লও আজি ইয়াত বিয়া এটাত গ'ল তাত বিয়া তাত গ'ল। এনেকে মনেকে মানে কি হয়, সিহঁতৰ মানে সেই কি কি কাম কৰিব লাগে। বা কেনেকে কৰিব লাগে কোনদিনা কি কৰিব লাগে। মানে সিহঁতি গোটেই কাম খিনি গম পাই। কোনটো বস্তু ক'ত পায়, নাপায় মানে, সিহঁত আমিতো একো ভালকে নাজানোৱেই। কেনেকে ধৰ বেৰী -বেৰী বুলি কয় ন এইটো কি বুলি কয় যত কইনা যে বহে।
উম, হম।
টো কেনেক বনাই আজিলিত আমি বনাই পোৱা নাই। আমি গলোটো আমি কাম নহবই। সেই লৰাৰাককে মাতিব লাগিব। এতিয়া তুমি এতিয়া বেকাৰ বুলি ক'লে মানে কথাটো শুনিবলৈ এ দেখিবলৈ আৰু ল'ৰাজন নাই কৰা বা কিবা এটা কৰ্মক্ষেত্ৰত স্থাপন বা নিজকে সংযোগ কৰি লব পৰা নাই
কি
স ল'ৰাটো মানে কি বুলি কয় মূল্যয় বহুত
উ তেনেকেতো সকলোৱে বুজি পালেতো ভালেই কথা বাৰু
অ সেইটো মানে বুজিব লাগিব লাহে লাহে মানুহ বিলাকে বুজি উঠিব উঠিব মানে কি হয় শিক্ষা প্ৰভাৱটো লাহে লাহ লাহে পঢ়িছে এছামৰ পিছত এছামতটো গৈ আছে কাৰণ সেই একেবাৰে মানে শিক্ষা পষা পঢ়া একদম কম থকা কিছুমানেতো সেই বুজি নাপায় বোলে গাঁৱৰ আৱৰ্জনা বা বৰ গ গাওখন গধুৰ আছে বুলি ভাবে কিন্তু লাহে লাহে মানে এটা চাম এচাম পঢ়ি পুঢ়ি আহি আছে ত' শ শিক্ষিত হাৰটো বাঢ়ি গৈ থাকিব ত' এটা এটা সময়ত মানে বুজি পোৱা যাব কাৰণ কিটো হয় কি নহয় পঢ়িলেই বা দুটা দুটা শ্ৰেণী পাছ কৰিয়ে যে এটা চাকৰি কৰিবই লাগিব সেইটো কথা নহয় মানুহে কিয় পঢ়ে আচলতে মানে পঢ়ে কিয় পঢ়িলে যে চাকৰি নহয় কি সেই মানে কি হয় আ নিজ নিজৰ ভৰিত নিজে থিয় দিব পৰা বা নিজকে সমাজৰ আগত যে থিয় দিব পৰাকে এজন সৎ মানুহ সৎ বুলি নহয় এজন মানুহ হিচাপে পৰিগণিত কৰিব পৰা যায় কাৰণে মানুহে পঢ়ে সেইটো মানে মানুহ মানে যেতিয়া আমাৰ গাঁৱৰ মানুহখিনি বুজি উঠিব বা যিকোনো মানুহে বুজি উঠিব তেতিয়া মানে সমাজখন বহুত উন্নতি পথত যাব মানে
উম কথ কেইটা বাৰু নহয়ম হয় হয় কথ কেইটা বাৰু একেবাৰে একমত বাৰু মইো
আহ বচি ইতিয়া কি বা কম কিবা কৰিম ন ভাবিছ নে কিবা প্ৰিপৰে্যন চলাইছা নে নে কি বাৰু
কিবা কৰিম মানে আৰু এনেই আৰু পুলিচৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে বাৰু এতিয়া ৰাণিং কৰিবলৈ যাওঁ পঢ়াতো অলপ অলপ হৈছে আৰু তেেনেকে গাওতে লৰা ল' ছোৱালী কেইটামান টিউশ্যন কৰি আছো
অ বহুত ভাল কথা দে টিউচনোৰৰ কামটো মানে বহুত ভাল মইো ভাল পাওঁ কাৰণ গাঁৱৰ ওচৰৰ লৰা কেইট দুটা কথা বা দুটা আখৰ শিকাব পোৱা যায় বা নিজেও সেই এতিয়া মই মানে পতক পটকে মানে মানে ৰিভাইজ এইলাক হৈ থাকে ক কোনো এক্সাম কাৰণে এতিছেভেন এইট নাইন টেন যদি টিউশচন লৰা হয় সেইবিলাকৰ পৰা মানে প্ৰায় মানে দেখাব পোৱা যায় সৰু সৰু কথা কিছুমান আহে কিন্তু মানে আমি যদি ৰিভাইজ নকৰো কিতাপ বিিলাক নাচাওঁ তেতিয়া মানে কেতিয়াও মানে কি হয় সেইবিলাক পতককেটা পাহৰি যোৱা হয় টিশন কৰিলে সেইটো বলেগৰ লাভ হয় নিজেও লাভ হয় পইচাটো টকা ওলাই তেনেকে মানে মই বেয়া বুলি নকওঁ দেই প্ৰফেচনটো ঠিকেই আছে
উম এনেই আৰু ঘৰতে ভাইটি কেইটামান আৰু খাঁ লৈ চাই দিব বুলি ক'লে আৰু মাকাহেঁতে সেইটো কাৰণে আৰু চাই দিছো আৰু নিজৰ অলপ পঢ়াৰ লগত অলপ জড়িত হৈ থকা হয়তো নহলে মানে একেবাৰে পঢ়াৰ প্ৰতি একেবাৰে ধাউতি নাইকিয়া হৈ যায় আৰু
হয় হয় বাকী শুনিছো কিয় কাত ফুৰিব গৈছিলা তুমি অৰুণাচল ফালে
অ ফুৰিবলৈ সেইদিনাখন গৈছিলো ৰইিং ফালে ইয়াতে ধুনীয়া হেৰি আছে ৰই নদী জুৰি পৰা ঠাণ্ডা পানী আৰু বৈ আহে
অ অ ধুনীয়াকে মানে কি বুলি কয় গৈ পেলাই ডাইৰেক্ গা ধুব পাৰি নদীত নদীবিলাক মানে ধৰ নহয় জানো
দ তেনেকুৱা নহয় আৰু এই বাম বেছি দৌৰ নহয় আৰু এ আঁঠু আঠু খাই আৰু কিছুমান কিছুমান একো খায়
মানে তেনেককাে জাগগা থাকে ধৰ এইডোখৰ গা ধুব পাৰি এইডোখৰ ইমান দৰ নহয় তেনেকে
অ মানে চব জেগাৰ আৰু তেনেকুৱা ন বাম বুলি নহয় আৰু যোনবিলাক ঘাটত গা ধুৱে সেইবিলাক আৰু অলপ অলপ বাম বাম আৰু
উম
কাৰেণ্টটো বহুত বেছি হৈয়া অৰুণাচলৰ সেইটো কাৰণে অলপ দিগদাৰ। বহুত স্পীড আছে আৰু নদীত,
হয় হয় পাই, পাহাৰৰ পৰা মানে পত বৈ আহে তো পাহাৰৰ পানী বিলাকো অ সটো থাকিবই বুলি, কাৰেণ্ট বলে স্পীডটো থাকিব হে। বাকী অকলে গৈছিলানে।
অকলে মানে লগৰে লগৰ লগত আৰু স যাওঁ বুলি ক'লে আৰু সেইকাৰণে ওলাই গলো।
উ হম,
যাম কেতিয়াবা ওলাবা।
তাকে ভাবিছো অ হয় হয় মানে বহুত দিন তেনেকে মই কলো যোৱাও সোৱাই নাই।
উম উম।
চাগে চৌবিশ নে পঁচিশ চনত আগষ্ট মাহত এবাৰহে ফুৰিবলৈ যোৱা তেতিয়াই তাৰ পৰা। যাবলৈ ক'তো এনেকে চাঞ্চ পোৱাই নাই মানে।
উম এনে ঘূৰি ফুৰিলে আৰু মন ফ্ৰেচ লাগে আৰু ঘৰতেনো কিমান সোমাই থাকিবা।
হয় হয়। তাকে মিলিলেতো যাব লাগিব এবাৰ। কাৰণ, বহুত দিন যোৱাও নাই, আৰু যাবলৈ মন গৈও আছে এনেকে যাম যাম কৰি। খালি মানে যোৱাটো নহয়গে, পতককে ডিচিচন এটা লৈ যাবগে লাগিব।
উম, তেনেকে আৰু আগৰ যদি প্লেন বনাই থকা হয়, বনাই থকা কেনচেল হৈ হৈ হৈ হৈ প্লেনে একেবাৰে নিফাচ হৈ যাব আৰু।
উম। এই বাকী তুমি বাইক ললা বোলে শুনিছিলো।
এ বাইক এখন ললো সৰু-সুৰা।
সৰু-সুৰা, এই ৰঙা কালাৰকে বোলে বুলেট নে কি হয়?
হে তেনেকুৱাই আৰু এ বহুত প্ৰয়োজনীয় হৈ থাকে আৰু ঘৰত বাইক এখন নাই যে সেই সেইটো কাৰণে লোৱা হ'ল আৰু, দাদাও ক'লে এ লোৱা লোৱা বুলি ক'লে আৰু সেইটো কাৰণে।
অ' ভাল আ কিমান পৰিছেগে আৰু বাইকটো?
এতিয়া তোৰ সেইখন দাম ল'ব টু ফৰ্টি ফাইভ মান হ'ল আৰু এম আই গোটেই।
হয় হয় হয়, এতিয়ালৈ শেষ হৈ গ'ল ন ই এম আই। ই এম আই দিটো এতিয়া শেষতো শেষ হৈ গ'ল। উম, তেতিয়াহ'লে টেনচন নাই আৰু ই এম আই শেষ এতিয়া চলাব লাগে, ঘূৰিব লাগে ফুৰিব লাগে। হয় নাই?
অ'। আৰু বাইক বিলাক আৰু অলপ বেছি আৰু।
বাকী, খেতি পথাৰ এইকেইদিন কেনেকা চলিছে?
খেতি পথাৰ লাহে ধিৰে কৰি আছো দেই। আৰম্ভণি কৰিছো আৰু এতিয়া আৰু কঠীয়া আৰু এমাহ মান হলে আৰু ৰোৱা হ'ব আৰু এতিয়া আৰু নেক্সট উইক পৰা ৰুব দিবই নেকি।
অ' প্ৰথমবাৰতো হাল বোৱা হৈ গ'ল চাগে সকলোৱে।
উম, হ'ল হ'ল হ'ল। সেইটো প্ৰথম হৈছে। এতিয়া কঠিয়াবিলাক অলপ পোৱা লেট হৈছেতো সেইটো কাৰণে কঠীয়া ডাঙৰ হলে আৰু পাইপ মানে ৰুৱা হ'ব। বৰষুণ যে এইকেইদিন নাই দেই। আজি যোৱা ৰাতি দিছিলে এ অলপ অলপ তাৰ পিছত এ তেনেকুৱাকে মানে আকৌ দিনত আকৌ ৰ'দে। ৰাতি বৰষুণ দিয়ে দিনত ৰ'দ তেনেকুৱাকে
অ' মানে পথাৰতো বৰষুণ, অ
তে বৰ এবাৰ যে পানীত'দম ধুনীয়া পথাৰ
পানী ধুনীয়া আছে ন? পানীতো থাকিলে ইমান প্ৰব্লেম নাই। কাৰণ একবাৰ হাল পানী থাকিলে হাল বালে মানে ধুনীয়াকে পতা
এয়া আৰু দুচা-দুচা পেলাই থোৱা হৈছে আৰু তাৰপিছত পোৰা মাটি গেলি আছে আৰু, কঠীয়া হ'লে, তাইক আৰু এচাহ মাৰি কিনি ধুনীয়াকে ৰুব পৰা যাব। যদি বন ওলাই আৰু, আৰু এচাহ মাৰিব পৰা যাব।
আজিকালিতো, আজিকালিতো, ট্ৰেক্টৰে বোৱা হৈছে।
নাই, নাই গৰু নাই দেই, মানুহৰ ঘৰত প্ৰায় খুব কমে আছে আৰু, মাইকী গৰু আছে, দুই এ এজনী আৰু তেনেকুৱাকে, বেলেগকে হাল বাব কাৰণে গৰু নাৰাখে আজিকালি।
হয়, হয়, মানে দিনবোৰ সলনি হ'ল, আগৰ দিনতে ৰাতিপুৱা পাঁচ বজাতে, গৰু যুুৱলি লগাই পথাৰলৈ নিয়া, সেই দিনবিলাক মানে এতিয়া দেখিব পাবলৈ নাই মানে। এতিয়া, তেতিয়াতো হাল-বোৱা সময়টো হ'ল, ৰাতিপুৱা সময়টো লৈছিলে ন। ৰাতিপুৱা সময় শুই উঠি হাল বাবলৈ যায়, ন, দচটা হলে ঘূৰি আহে, এতিয়া মানে, সেইটো নাই ট্ৰেক্টৰ লৈ যায়। দুপৰীয়া গধূলি দিনৰ ৰাতিপুৱা কথাটো নাই আৰু উম হালে পাইছা তেতিয়াহ'লে ন অ হাল বাই পাইছা নে
অ এ পাইছো পাইছো আগতে তেনেকুৱেই আছ ছিলে এতিয়া আৰু টেক্টৰ ওলোৱা বেছিদিন হোৱা নাই নহয় আহিবা কেতিয়াবা গৰু হাল বোৱা চাবলৈ আজিকালি অকল মৈ দিবৰ কাৰণে ব্যৱহাৰ কৰে গৰু ম'হ তাৰপিছত এঘৰ হ'লে আৰু গোটেই কেইঘৰ দি দিয়া হয় আৰু ওচৰখিনি তেনেকুৱাকে বাকী ট্ৰেক্টৰে প্ৰায় ব্যৱহাৰ কৰে
উম তাকে ময়ো এই ভাবি আছো কিন্তু জুলাই মাহতেতো ঘৰত যাব লাগিব খেতি পথাৰ অলপ ইমান তেনেকো লাগিব নোৱাৰো এদিন দুদিন মানে যিমান পাৰো লাগি দিবগে লাগিব
অ এই এদিন দুদিন সহায় কৰিলো আৰু ঘৰত অলপ সকাহ পাইতো উম কঠিয়াকে অলপ নিদিলেও বা ট্ৰেক্টৰ খনে অলপ মাৰি দিলেও হাল বাৰি দিলেও ভাল ভাল পাব আৰু দেউতাতে মাহতে
উম উম তাতে আজিকালি এতিয়া শুনিছো বোলে পথাৰৰ যোৱা ৰাস্তাটো শিলগুটি পেলালে যাবলে অলপ ভাল হ'ল আগৰ সম ইমান কষ্ট চাগে নহব নহলে মানুহ বিলাকক কঠিয়াই নিবলেতো বহুত কষ্ট হয় পথাৰ সেৰিয়ত কি বুলি কয় স্পাই চাইকেলত নিয়া হয়টো ত' ৰাস্তাটোতো বহুত বোকা হোৱা কাৰণে পথাৰত পাওঁকে মানে ভাগৰে লাগি যায়
উম এতিয়া আৰু অলপ ভাল কৰিলে সিমান ভাল হোৱা নাই আৰু মোটামুটি আৰু থাৰ্টি পাৰ্চেণ্ট ভাল হৈছে ছেভেন্টি পাৰ্চেণ্ট বাকী আছে এতিয়াও
উম
বাকী কেতিয়া আহিম ভাবিছা ঘৰলৈ?
ঘৰলে অহা সপ্তাহত যাম বুলি ভাবি আছোঁ দেই অহা সপ্তাহত মানে ছুটি পাম। ছুটি বুলি নহয় তেনেকে ডিউটি মিলাব লগা হয় মিলাই যাব লাগিব, বাকি ডিউটি কৰিবা হয়।
অ' ভাল-ভাল। তাকে আহিলে লগ পাম তেতিয়া হ'লে ন' গাঁৱতে।
অ'-অ' তে লগ পাম তে ধুনীয়াকে। উম, পথাৰলৈ যাব লাগিব। যাম-যাম-যাম পথাৰলৈ যাব লাগিব।
উম, বাকী আম কঁঠাল আছেনে ঘৰত?
আম কঁঠাল, আমটো এজোপা আছে মানে আমাৰ কি হ'ল ৰাস্তা কিনাৰতে